হেল্ল' অহ কি কৰিছা?
এয়া আছো, অহ।
অহ, খোৱা বোৱা হ'ল?
খোৱা বোৱা হোৱাই নাই খাম আৰু, তোমালোক ক হ'ল? অ অ খামহে। অ
অহ। কি খালে মানে তোমাৰ এনে নিৰামিষ আ নিৰামিষ আৰু। দালিতে নেমু চেপি দিছ ছো, নিৰামিষ আৰু ইমান গৰমত তোমাৰ একো খাবলে মন নাযায়। তাকে জুবিন দা গানকে শুনি আছিলো।
অ।
খুই খুই মানে জুবিন দাৰ গান খিনিকে শুনি আছিলো আৰু।
অহ।
কি কৰিবা বেয়াও লাগে মানুহজন এনেকুৱা হৈ গ'ল। মনটো ভাল লাগে অ, বেলেগৰ গান চান শুনিব মনে নাযায়। হয় হয় বেলেগৰ গান শুনিবই মন নাযায়।
আমি এতিয়া সেইবোৰ শুনি শুনি ডাঙৰ হোৱা বাকী এইবিলাক শুনবই মন নাযায়। পচন্দই নহয় ন অ বেলেগ গায়কৰ মানে মান হেৰি পচন্দ নহয় শব্দবোৰো পচন্দ নহয় সুৰবোৰো
বিহু এটা গালেও ভাল নালাগে
উম আমি এতিয়া আগৰ পৰাই মানে জুবিনদাৰ শুনি শুনি অ এই বেলেগৰ গান বিলাক যে আকৌ নতুনকে ওলাই শুনিলেই কেনেকুৱা লাগে, এই কি গান গাইছে! কিনো লিখিছে, কোনে নোলিখিছে, এনেকুৱা লাগে ন। মোৰ যে এনেকুৱা লাগে কেতিয়া ওলাব, কেতিয়া অ আৰু যে গাই থাকিলেও মানে গাৰ নোম শিয়ৰি উঠে মানে শব্দবোৰ বাক্যবৰ্ণ শব্দৰ গাঁথনিবোৰ তেওঁ নিজৰ মানে নিজে লিখাবোৰতো আচৰিত ধৰণৰ
আচৰিত ধৰণৰ শব্দবোৰ কিন্তু বহুত টান টান অ
বহুত টান টান বা কেতিয়াবা যে অ এইটো কি কি কলে? ! অ আৰু কিছুমান শব্দ শুনিয়ে ভাল লগা ন। মই যে আকৌ হেৰি কৰো এইটো মানে ৰচোন আকৌ গুগলত মাৰি চাওঁ। অ গুগলত আকৌ মাৰি চাওঁ, এইটো কি মানে কি ক'লে। তেওঁৰ মুখত শব্দবোৰ ইমান ধুনীয়া শুনে।
তোমাৰ তেওঁ গান বুলিয়ে নহয় এতিয়া চিনেমা হওঁক, চোৱাচোন যিবোৰ অভিনয় কৰে হয়নে তেওঁ যিবোৰ চিনেমা বনাই পৰিচালনা কৰে প্ৰযোজক কৰে সকলো অ
কোৱা ধৰণ মই খুব ভাল পাওঁ চাই মই ইণ্টাৰভিউ বিলাক খুব চাওঁ তেওঁ কাচবোৰৰে মই বহুত চাওঁ। অ চাই মানে চকু চকু পানী ওলাই যায় চাই চাই। চকু পানী ওলাই যায় ইণ্টাৰভিউ বিলাক চাই খুব ভাল লাগে ন।
খুব ভাল লাগে অ তেওঁ মানে কাকে কেতিয়া কেনেকে কৈ দিছিলে সেই
অ কেনেকে কয় সেইবোৰ যে কয় অ আকৌ নিজে কয় দিয়ে মোৰ অমুকত এনেকে কৈ ছিলো নহয় তমুকত তেনেকে কৈছিলো যে এইটো কাৰণে কৈছিলো আৰু যে কিবা এটা কোৱাৰ আঁৰত যে কাৰ
তে সঁচাকে কাকো যোন যিমান ডাঙৰ মানুহে নহওক তেওঁ কাক অ যিমান ডাঙৰ মানুহে নহক তেওঁ কাকো কথা কবলে ভয় নক
অ ভয় নকৰে আৰু যে উ মানে যি কিবা এটা কাৰণ থাকে নহয় পিছফালে সেইটো কাৰণত মানে কিবা এটা কৈ দিলে বেয়াকে কিন্তু কাৰণতটো আকৌ তেতিয়া নকয় এইটো কাৰণেহে কৈছো বুলি বহুত পিছতহে কয় অ সেইদিনা যে কৈছিলো অ পিছতহে কয় সেইদিনা যে এনেকুৱা এনেকো হৈছিল এইটো কাৰণেহে হৈছিল তেতিয়া মানুহবোৰে আকৌ অ হয় নহলে এইটো কাৰণেহে কৈছিল ভালে ক'লে কিন্তু প্ৰথমে নাজানে যে চবেই মানে ট্ৰল কৰে বি অ বিনা এনেকে কৰিলে এনেকে কৰিলে কিন্তু আমি বেয়াকে কলেও ভাল পাওঁ ভালে কলে ভাল পা
অ অহ ভালে পাওঁ আৰু তেওঁ চব ক্ষেত্ৰতে ভালে লাগে অ তেওঁৰ এতিয়া যিবোৰ অনুষ্ঠান বোৰ অনু অনুষ্ঠানবোৰ চাবলৈ গৈ ইমান ভাল লাগে।
উম। আমি আকৌ এই ডাঙৰ হোৱাৰ পিছত অনুষ্ঠানবোৰ চাবলেই নাপালো। অ দেগা বুলি গুচি আহে। মোৰ গা বলে মন নাই। নাগাং অ। আৰু মানে কষ্ট ষ্ট কিন্তু বহুত হয়। বহুত কষ্ট হয় মানুহজনৰ। হয়নে, কাৰণ এই এইবিলাক প্ৰগ্ৰাম বোৰ কৰি ফুৰা ধেমালি কথা নহয় কিন্তু।
অ মানে কোনো এটা দিন তেওঁ খালি নাযায়, চবতে
অ খালি নাযায়। আৰু, এই হেৰি বিলাকে বাকী বিলাকেহে ৰাখে। কাৰণ, সেইবিলাকতো তেওঁ কথা নাপাতে হয়নে বাৰু।
অ', তে
অ', মানে মানুহক যে আমাক যে আৰামৰো প্ৰয়োজন কামো কৰিম লাগে আৰামৰো প্ৰয়োজন কিন্ত, টোপনি খ
তথাপিতো ইমান যে তৎক্ষণাত এনেকে নাইকিয়া হৈ যাব মানে ভাবিবই নোৱাৰি হয়নে?
অ', আৰু এটা কথা মন কৰিছানে! প্ৰথম আমি জনা হোৱাৰ পৰা, দেখাৰ পৰা একে থকা নাই নে মানুহ
একে একে অ।
ন একে থাকিলে কিন্তু। না শকত হৈছে, না ক্ষীনাইছে। কোনোবাই কোনোবাই কেতিয়াবা কয় যে জুবিন দা ইমান অ, একে, আমি একেই দেখি আছো কিন্তু। সলনি নহল। আৰু তেওঁক যে কেতিয়াবা কোনোবাই কয়, এই হেৰি আপুনি খিনাইছে আপুনি খিনাইছে এনেকে কলে যে কয় যে, মইনো শকত কেতিয়া আছিলো মই সদায় এনে
তেতিয়া আছিলো অ', হয়, হয়। মানে খুব স্পষ্ট বাদী। কিন্তু দেই যি কথা কব মানে স্পষ্টকে কয় উম, তেওঁ ইমান কষ্ট কৰি ইমান পইচা ঘটে তথাপি চোৱাচোন তেওঁৰ হাতত পইচা নাথাকে, তেওঁ কিমান মানুহক সহায় কৰে ভাবাচোন কিমান বেমাৰ বেমাৰ হোৱা ন'? কিমান ৰোগীক তেওঁ সহায় কৰে।
ৰাস্তাই মানে ঘাটে হওঁক বা ঘৰলে আহে আৰু গ গেতৰ বাহিৰত এনি টাইম মানুহৰ লাইন লাগি থাকে। তেওঁ শোৱাৰো আনকি হেৰি নাই ন মানে আৰামছে মানে শুবও নোৱাৰে শুবলৈ সময় নাই।
দহ বাৰ জন মানুহ হলে তেওঁক সহায় কৰে ভাবাচোন তেওঁলোকৰ কিমান কি ডাঙৰ ডাঙৰ বেমাৰ থাকে চবৰে দায়িত্ববোৰ লয় তেওঁৰ ওচৰত সহায় বিচাৰি গ'লেই হ'ল।
লৈছে ন? আৰু যে কিছুমান ভিডিঅ' যে চৰ্ট চৰ্ট ভিডিঅ' কিছুমান যে অ', কিছুমান চৰ্ট ভিডিঅ' যে দেখো প অ', পকেটৰ পৰা উলিয়াই পেলাই যে দিয়ে একো হিচাপ নকে নকৰা কে ন'? দেখিয়ে কিবা লাগি যায় উম, দিলেই আৰু।
দুখীয়া মানুহ দেখিলে নহয় তেওঁৰ হাতত যিয়ে নাথাকক তেওঁ দিয়ে দিব।
অ', আৰু এনেকুৱা লাগে তেওঁক যেন দিবলৈ পঠাইছে ভগৱানে।
পঠাইছে অ', সাধাৰণতে মানুহৰ ইমান পইচাৰ প্ৰতি লোভ হয়নে? কিন্তু তেওঁ আকৌ সেইটো বস্তু নাই কোনো পইচা প্ৰতিা তেওঁ কিবা লোভ নাই। অ',
বা ডাঙৰ কিবা এটা। তেওঁ ডাঙৰ ডাঙৰ বোলে কিবা এটা কৰি থৈ গৈছেনে বাৰু বোলে মোৰ অমুকটো আছে অমুকটো কৰিলোঁ মই। ইমান পইচা ঘটি তেনেকুৱা কিন্তু একো নাই নিজাববীয়া তেওঁৰ একো নাই চব ৰাজহুৱা।
ৰাইজৰ।
চব ৰাজহুৱা কৰাত বহুত কৰিছে কিন্তু ৰাজহুৱা অ', ৰাজহুৱা কৰিছে এতিয়া হেৰিখন যে বজাৰখনন অ', এতিয়া বৃন্দাবন মাৰ্ত খন যে খুলিলে সে সেইখননো কাৰ কাৰণে খুলিছে তাত ব্যৱসায় কোনে কৰিছে হয়নে? তাততো আমাৰ নিচিনা মানুহ বোৰেও তাত কাম কৰিছে বা, আমাৰ নিচিনা মানুহ বোৰেও ঘৰত কিবা এটা কৰি তাত বেচিব গ' পাৰিছে, হয় নে নাই অ', আমাৰ থলুৱা বোৰ হে তেওঁলোকে তাত কিন নিয়ে অ', থলুৱাবোৰ হে তেওঁলোকে তাত নিয়ে। কৈয় কৈ দিয়ে যে কোনোবাই অ', মানে ঘৰত কৰা বা ঘৰৰ খেতি কোনোবা যদি কৰিব বিচাৰে বা বেচিব বিচাৰে আমাক দিব পাৰে আমি লৈ আহিম বুলি অ', অ', তেওঁতো কোনো হেৰি কৰা নাই ন ব্যৱসায়ীৰ লগত অ আৰু অসমীয়া ল'ৰাবোৰ যাতে তাত অ অসমীয়া ল'ৰাবোৰে যাতে তাত কাম কৰিব পাৰে
কাম কৰিব পাৰে অ মানে এতিয়া চোৱা এতিয়া তুমি খেতি এটা কৰিবা কিবা এটা উপাৰ্জন কৰিলা কিন্তু সেইটো বিকিবা ক'ত তুমি? তেওঁ সেইটো এটা স্থান অ, সেইটো এটা স্থান দি থৈ গৈছে উম,
সেইটো দি থৈ গৈছে আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে কিমান যে আছে কলাগুৰু ফাউণ্ডেশ্যন। খুলিলে বনালে। আৰু অভিনয়া - অভিনয়া - অভিনয়ত তেওঁতো গান অভিনয় নাচ চব ফিক শিকাই তাত কৰ্মশালা যে উম, অভিনয়ে তাতো তেওঁ এতিয়া চাব গ'লে এতিয়া অভিনয় অ, অভিনয় অনুষ্ঠানটোত হয়নেে তাত টো তেওঁ নিজে শিকোৱা নাই। কাৰোবাক ৰাখিছে শিকাবলে সেই শিকোৱা যোনে শিকা যাক শিকাব ৰাখিছে অ, ন যাক শিকাব ৰাখিছে অ, যাক জাক এতিয়া মাষ্টৰ- মাষ্টৰী হিচাপে ৰাখিছে অ, সিহঁতকো ক ক'ৰবাৰ পৰা উঠাই আনিছে ক'ৰবাৰ পৰা বিচাৰি আনিছে।
তেওঁলোকেওতো অ, তাকে জীৱিকা এটা পালে। পিছলে এতিয়া চোৱা তেওঁলোকৰ কোনো জাতে ব তেওঁ অনা তেওঁলোকক কোনেও চিনিও পোৱা নাছিল চাগে প্ৰথমতে কিন্তু সেই - সেই ব্যক্তি কেইজনক যেতিয়া তেওঁ আনি দিলে চোৱাচোন এতিয়াতো তেওঁলোকৰ কিমান কৰ্ম পথ মুকলি হল। কিমান মানুহে চিনি পাব কিমান মানুহে ঘৰে - ঘৰে মাতিব।
এটা চিনাক কি মানে অ, আৰু যে প্ৰতিটো মানে প্ৰতিখন চিনেমাত প্ৰতিটো গানত পুৰণা ছোৱালী একদম নহয় চব নতুন দেখি জানে বাৰু পুৰণা ছোৱালীৰ লগত উম, প্ৰতিখন চিনেমাত একেজনী ছোৱালীকে দেখিছ নে কি যিমান কি এখন চিনেমা হলে এখন চিনেমাতো একেজনী ছোৱালীকে কিন্তু দিয়া নাই ঘৰুৱাও নে? আৰু এক অভিনয়ো কৰোৱা নাই কিন্তু
কিন্তু অভিনয় খিনি কিন্তু মোৰ খুব ভাল লাগে দেই।
সেইখিনিয়ে আৰু নহয় আৰু যিটো আমাৰ মানে নৰ্মেল আৰু।
নৰ্মেল আৰু সাধাৰণ মানুহৰ দৰে হয়নে, মানে যে অভি অভিনয় অভিনেতা, অভিনেতা অভিনেত সেই সকলৰ দৰে তেওঁ সেইটো নহয়গে, তথাপিও মানে বহুত চেষ্টা কৰে কৰিবলে। তাতে ভাল লাগে চাবাচোন তাতে তেওঁ থাকা চিনেমা খনত তেওঁ গোৱা চিনেমা খনত যিটো ভিৰ হয় তাকে যেন যিদৰে থাকে তেনেকেই ভাল পাওঁ আৰু। উম, যেনেকেই নহওক তেওঁৰ কামটো আ ল'বই মানুহে হয়নে, আমাৰ মানে অসমৰ কাৰণে বহুত
বহুত বহুত, বহুত দিছে আৰু বহুতক উলিয়াই আনিলে। বহুতক উলিয়াই আনি মানুহৰ
অ', একে বহুতকে কৰ্ম সংস্থাপন দি থৈ গল। সহায় স তেওঁ মানে চ সকলো চাইডতে খালি মানুহক সহায়ে কৰি থৈ গ'ল। ৰাইজৰ-ৰাইজৰ লগতে থাকিল বুলি কয়, অ'।
তাৰ বজোৱা ভাল কোনোবা এটাক পালে আকৌ উঠাই লৈ আহে হয়নে নিজৰ ওচৰলৈ নিজৰ
কয় যে ন তেওঁ যে কয় যে প্ৰকৃতিৰ মানুহ বুলি যে, আৰু যে কয় প্ৰকৃতিৰ মানুহ। মই প্ৰ প্ৰকৃতিতে নাইকিয়া হৈ যাম এনেকে কৈ থাকে নহয়। সেইবোৰ কিন্তু আচৰিত কথা। আৰু যিবোৰ কথা কয় মানে, একে মানে কিবা চিৰন্তন যোন সত্য সেইটো টা হয়নে, সেইটো এটা ধৰণ। যিটো কৈছে সেইটো হব‌ই মানে, উম।
আচৰিত ধৰণৰ কিন্তু। আহ দিয়া হ'ব দিয়া উম।